হেল্ল'?
চফাগিৰী
হেল্ল'?
অ', কি কৰিছা? অ'-অ', কি কৰিছা?
অ', এ আছো। এইয়া কাম বন আজৰি কৰি।
অ'।
এয়া আলহী আহিছিলে চাহ চ দি অ', কৰিলো অ', কৰিলো।
অ'-অ', ওচৰ নে এনে দূৰৰ? অ', কৰিলো-কৰিলো। দূৰৰ নেকি, নে ওচৰৰ?
ওচৰৰে খুুৰিএজনী।
অ'- অ'।
চাহ দিওঁ বুলি কলো চাহ খ নেখালে তামোল খাওঁ বুলি ক'লে তাৰ তামোলকে কাটি দিলো আৰু। তামোলহে মেইন আৰু।
তামোল হে মেইন তাকে। আমাৰ চাহ মানে চাহ নিদিলেও উফত্তি নাই চাহ খোৱ দিমমান ৰাপ নাই কিন্তু তামোল। কণ নিদিলে কিন্তু মানুহ অ কণটো কাঢ়ি যাব।
আহি তামোল খনে একদম মানে স্বাভিমান বুলিয়ে ক'ব পাৰি আৰু অসমীয়া হ
অসমীয়া স্বাভিমান তাৰামোলখন। এই তামোল পাণৰ ব্যৱসায়টোও কিন্তু বেয়া নহয় আকনো।
বেয়া নহয় ভাল ভাল তামোল পাণতকে উপকৃতা হ মানে
অ কিবা বাহিৰত গৈ পেলাই সিটো সিটো কিবা কোৱাতকে এইবোৰ চিকিউৰিটি গাৰ্ড বা কিবা হওক মানে অসমৰ বাহিৰত আৰুও এই এইবুকে মানে সৰু সুৰাকে কৰিৈ থাকিলেও বহুত এটা মানে কিবা এটা পাই থাকে ন।
অ তামোল পাৰ বেপাৰ কৰাটো কি লাযৰ কথা। উম আৰু তামোলটো তোমাৰ ধৰাচোন এ মানে উম সেইটোৱে সৰুকে হলেও নিজৰ ঘৰ
আৰু তামোলটো আৰু তামোলটো মানে থাকিলে তোমাৰ চবেই বিকি হ'বহে তোমাৰ চবে তামোল কিনিবই পাণ কিনিবই তেনে তেনে অকমান আৰু পইচাটো। লাভৰ পজায়টো নাজানো ব ইমান কিন্তু সেইটোত মোৰ মতে এনেকুৱা ব্যৱসায়বোৰ কৰিলে ভাল। ভাল ন তামোল পােই হওক বা শাক পাচিয় হওক ব ব্যৱসায়। কৰিব লাগে মানে এই বাহিৰত গৈ পেলাই সেই কাম কৰাতকে।
সেইবোৰ মানে সুৰক্ষিত নহয় মই ভাবো বাহিৰত যে গৈ পেলাই।
অৱ ধলক নিজৰ মানে নিজেই। নিজকে, প্ৰটেক্যন দিব নোৱাৰে। তেনেকে কামতকে এনেকে ইয়াতে এইবোৰ গাঁৱে গাঁৱে গৈ মেলি তেনেকে পাচলি পাচলি উঠাব পাৰে বা তামোল-পাণত ব্যৱসায় কৰিব পাৰে। আমাই এনেকুৱা কাৰণে আমাৰ মানুহখিনি লাজ, লাজতে কাম কৰিব নোৱাৰে।
লাজ লাজ হয় এই কাম তামোল পা বেচিলে কোনোবাই হাঁহিব নেকি বা কিবা কব নেকি তামোলহে বেচ এ মই মানে নিজৰ মনতে মানে তেনেকুৱা এটা প্ৰশ্ন উদয় হৈছে। উম আচলতে তামোলৰ মই মই ভাবো মানে তামোল। মানে তামোলক মানে তামোলৰ ব্যাৱসায়ী কৰিবলৈ লাজ কৰিব নালাগে কাৰণ তামোল ইমান অকণমানি মানে কিবা এটা কৰিবলৈ হলে আমাৰ আগবঢ়াবলৈ তামোলটোকে লাগে বা পাণখিলাকে লাগে। অকনমানি কাম এটাটো আমাক তামোল খনেকে লাগে হয় নহয় বাওঁ
জানা নাই তামোল-পাণ বেচিবলে তোমাৰ লাজ
উম
কিন্তু চাবলে কাৰো লাজ নাই তামোলতো বোলো বেচিবলৈ লাজ কিন্তু খাই পেলাই পিক পেলাবলে কিন্তু। কাৰো লাজ নালাগে যতে ত'তে তামোলৰ পিক তামোল বুলিয় কোৱা নাই আজিকালি তামোলতকৈও বেছিকে এইবোৰ গোটকাজাতীয় বস্তু।
যদিও উম আৰু খাবলৈও মানে সেই গোটকাটোত লিখাইে থাকে বা চাবাচোন মানে স্বাস্থ্যৰ স্বাস্থ্যৰ কাৰণে বেয়া বা এইবোৰ ডাঙৰ ডাঙৰ বেমাৰ কাৰে বেয়া কেঞ্চাৰ চেঞ্চাৰ কিন্তু তথাপিতো মানুহে সেই বস্তু কিনি খাবলৈ জানো সংকোচ কৰে এপে মানে এটা পেকেট এটা পেকেটত আমি পোন্ধৰ টকা বাৰ টকা সেনেকে
অ আপোনাৰ বিশ টকা হ'লেও খাব। সিহঁতি সেই বেয়া বস্তু খিনি মানে মানুহে যিখিনি খায় সেই বেয়া বস্তু খিনি বিশ টকা হলেও খাব। কিন্ত তোমাৰ যি যিখিনি মানে হেৰি কৰে এনেইবা কম দাম বা বেছি দামলে নাচায় মানে।
উম আছে, আৰু হেৰি নহয় আৰু ধৰা তামোল এটাাত দহ টকা নলয় মই কথাটো কৈছোঁ, দহ টকাত দুটা-দুটা বা তিনিটা তামোল আহিব। সেই তিনিটা তামোল তোমাৰ দুদিন গুচি যাব ধুনীয়াকে কিন্তু সেই গুটকা-গুটকা পেকটো তোমাৰ খুব বেছি দুবাৰ খাব পাৰিব তাতকে খাবতো নোৱাৰে আৰু এট তাত আমি এটা গুটখাত আমি বেমাৰ হয়তো। আৰু এটা গুটকা পেকেটৰ দামেই ধৰা তোমাৰ পোন্ধৰ টকা বাৰ টকা এনেকেতো হয়। মানে আমিতো খাই পোৱা নাই ধৰা হ'লেও কোৱাতটো শুনিছো ন?
উম', হয়-হয়।
সেইটোৱে।
উম', তামোল-পাণৰ মই অলপমান ভাবো মানে তামোল পাৰ ব্যৱসায়টোত লাভ হ'ব মানুহে কৰিলে মানে।
লাভ হ'ব নিষ্ঠাৰে কাম কৰিলে। আৰু মানে আমাৰ ইয়াত আহি পেলাই বেলেগ-বেলেগে আহি পেলাই কাম কৰে। কিন্তু আমাৰ অসমীয়া মানুহখিনিয়ে যদি কাম কৰিব পাৰিলে হয় এনেকে। দুইটি বৱসায়বোৰ মানে, আমাৰ নিজৰ ইয়াতে থাকিলে হয় নাই বাওঁ?
হয়।
তামোল-পাণৰ ব্যৱসায় তাৰ পিছত এতিয়া আকৌ মই এ এনে ফোনত চাই থাকোতে পাইছো অথনি ধৰা মুছলিম মানুহ বিলাকে যে, মুছলিম মুছলিম মানুহ বিলাকে সেন্দুৰতটো নলয় কিন্তু সেন্দুৰতটো এতিয়া মা কামাখ্যাত কিমান বিক্ৰী কৰি আছে।
বিকি আছে, সেইটো লৈ পেলাই ধেৰ
সেইটো লৈ পেলাই ধেৰ হৈ আছে হয়, মানে এনেকে কৈ ছে মানে অসমীয়া মানে হিন্দু ধৰ্মৰ মহিলাই তাত মানে ধৰা সেইটো ব্যৱসায় কৰিব পৰা নাই কিন্তু বাহিৰৰ পা আহি তেনেকে তেওঁলোকে ভুৱা মানে ৰুদ্ৰাক্ষ মালা পিন্ধি পেলাই সেন্দুৰ বেছি আছে। সেই তাত মানে। তেনেকুৱা ধৰণৰ হৈ, মানে শুনিছো আৰু। ফোনত দেখিছো অ'-অ', সেইটো হয়ো অ, মোৰ অ, বেলেগ এটা ঠাইৰ পৰা আহি মুছলিমে সেইটো কৰা দেখি মানে নিজৰ ঠাইৰ মানুহে কৰিব
অ', কৰিব পাৰিলে ভাল হয়, এতিয়া মানে বেলেগৰ পৰা আহি পেলাই মানুহবোৰে এই অসমীয়া মানুহ খিনিক আমাৰ ইয়াত টুপী-পিন্ধাই আছেহি। যি-টি বেছি মেলি, যি-টি আনি বেছি পেলাই।
অ'।
হ
সেইটোৱেই, নিজৰ ঠাইখিনি মাজত মানে নিজৰ ঠাই খিনি মানুহে নিজৰ ইয়াতে মানে স্বাৱলম্বী হ
অ', স্বাৱলম্বী হওক বাহিৰত গৈ মৰিব গে লাগে, কত-কত ল'ৰা বাহিৰা গৈ পেলাই মৰিছে গে। তাতো কেলে মৰিব গে লাগে নিজৰ জেগাতে
এই বাহিৰত-বাহিৰত পইচাটো পাই মাহে-মাহে কি পইচাটোৱেই মেইন নহয় নিজৰ সুৰক্ষা-সুৰক্ষাটো মেইন।
সুৰক্ষাটোতো কথা আছে, তুমি পোৱাতো কথা ন -নহয় তুমি খোৱাই-বোৱাই, দিয়াই, কিমানকিনি যায়। থাকেনো কেইটা পইচা, কিন্তু সি কিটা পইচাটো ঘৰৰ পৰা কিবা এটা কৰিব কৰিলে তোমাৰ আৰামত চলিব পাৰিব।
ইয়াত কোনোবাই দেখিব কিবা কৰিছো লাগিলে বাহিৰত লাগিলে উম বাহিৰত লাগিলে কাৰোবাৰ ঘৰে মোচক। নেদেখে হয়।
উম'।
সেইটোৱেই আৰু আজিকালি আৰু বাহিৰলৈ যোৱাটো এটা ট্ৰেণ্ডৰ নিচিনাই কৰি পেলাইছে আৰু যাম মানে আ মোক গৈছে ময়ো যাম নহয় বাহিৰলে।
অ', সেইটোৱেই মানে বাহিৰলৈ গ'লেই যে লাখপতি, কৰৰপ্ৰতি হৈ যাব মানে তেনেকু হয় মানে। কিন্তু নিজৰ ঘৰৰ পৰাই কিবা এটা ব্যৱসায় কৰিব নোৱাৰে মানে।
নোৱাৰে-নোৱাৰে। লাজ লাগে। সেইটো কৰিবলৈ লাজ লাগে?
হয়-হয় এইবাৰ মানে তামোল-পাণ বুলিয়ে কোৱা নাই আৰু চব খেতি বেলেগ খেতিও কৰিব পাৰে নহয়। শাক-পাচলিৰ পৰা ধৰি
মাহৰ দিনত মাহৰ খেতি, সৰিয়হৰ দিনত সৰিয়হৰ খেতি। আৰু খাতি সৰিয়হতো আজিকালি তেল পাবলৈ তেনেকে নাই।
নাই-নাই মানে এনেকুৱা অস আমাৰ এই মাজুলী ফালে মাজুলীফালে মানুহখিনি কিন্তু বহুত মানে সেই কৰ্মত মানে বহুত হেৰি কাম ও বহুত মানে বয়স হোৱা পিছতো মানে কাম কৰিবলৈ নেৰে। মাটি ঘৰৰ পৰা ধৰি চব কাম কৰিব।
সেহেঁতিহে আচল অসমীয়া।
সঁচা কথা আকৌ।
মাহৰ পৰা ধৰি, নহৰুৰ পৰা ধৰি, তোমাৰ তেলৰ পৰা ধৰি। উম আৰু সিহঁতক খুব বেছি বেমাৰো কম।
বেমাৰো কম, অ। আমাৰ নিচিনাকে ইমান বেমাৰ নাই।
নাই-নাই। সিহঁতে কাৰণ নিজৰ মাটিত নিজে কৰি কষ্ট কৰি খোৱাৰ সমান কিবা আছেনে? একো নাই।
নিজে কৰিছে নিজে তে উম লাগিলে কেতিয়াবা মানে কি হয় এতিয়া আমিটো এতিয়া ধাৰা তেল লাগিলে যিমানেই দামী তেল নাখাওঁ সিহতি ঘৰত কৰি সৰিয়হত তেলটো চাবাচোন তুমি পেৰা পিছত কেনেকুৱা হৈ যায় তেলটো যেতিয়া পেৰি আনে কালাৰটো এই নাকত এটোপাল দি চালে তোমাৰ মানে যদি চৰ্দি লাগি থাকে অলপ যদি দি চা তোমাৰ খুব মানে ভাল লাগি যায়। একদম ধৰেও অলপ।
ক কষ্টৰ ফলটো সিহতি খাবলৈ পায়।
পায়। সেইটোৱে। ঘৰুৱা মিঠাতেলটো খাব লাগে দেই।
খাব লাগে, খাব লাগে আৰু গাত সানিবও লাগে। গাত মালিচ কৰিব লাগে। সদায় ৰাতি শুৱা আগত গোটেই অ চুলি হওক, হওক খাবতো লাগে। সেই চুলি হওক আকৌ নাড়িত দিব লাগে। ডিঙি সেনেকে উম সবোৰ মা মালাজ মাছাজ কৰিব লাগে খোৱাৰ আগত।
ভৰি নখত দিব লাগে খুব ভাল। আজিকালি নেখায়ে আজিকালি নেখ খাই ঘৰুৱাতেল বুলি। এই আমি যেনেকে এতিয়া কলো মাজুলী বুলি। সেই মাজুলী চাইডে সেই তেলটো খুব ব্যৱহাৰ হয়। আমাৰ ইফালে আহিয়ে নাপায়।
নাপায়, নাখায় আমাৰ ইঞ্জিন কিনিব ছ কিবা হেৰি কিনিব, চাই চইয়া মানে তেনেকুৱা কিবা তেল এটা আছে সেইটো কিনিয়ে।
উম আমি যিটো মানে হেৰি খাওঁ, উ আমি খোৱা বস্তুবোৰ সেহেঁতি মানে সিহেতি ভাল নাপায় সেইটো বস্তু। পায়, অ।
আৰু এনেকুৱা মানে আৰু এৰাৰ পাছতো মানে তোমাৰ এনেই যিমান মানে বাহিৰৰ যিখিনি প্ৰডাক্ট সেইখিনিত যেনেকে এডভাৰ্টাইজ কৰে কিন্তু আমাৰ অসমৰ খাতি সৰিয়হ তেলটোৰ এডভেটাইছ নাই। মানুহে কিবাে কিছুমানে গমেই নাপায় তেনেকুৱাও কিছুমান প্ৰডাক্ট আছে বুলি।
নাপায়, নাপায়। সিহঁতৰ সেইবিলাক আৰু ধনীও সিহঁতি। খুব বেচিবও পাৰে ন সিহতি কৰিছে কাৰণে আমি খাব পাই আছো। আমি খাবলৈ সেইকাৰণে পাই আছো সিহঁতে ইমান কঠোৰ পৰিশ্ৰম কৰি পেলাই মানে ৰ'দ বৰষুণ নেওচি নহৰু দিনত নহয়ও, হওক।
অ নহৰু কাৰনে এই মাটি
অ হালধি পা ধুই আদি চব কৰে মানে কথাই নাই মানে একো নো কৰা।
উম
অ
কষ্ট কৰিছে কাৰণে ফল খাবলৈ পাইছে আমি ওপৰতে।
মানুহে একো নকৰে।
কৰে
পইচা আছে কিনি খাম মানে সেইটো হয় আমাৰ এইফালে।
উম উম সেয়া আৰু। কষ্ট কৰিবলৈ টান নাই হব দিয়া, দিয়া।
অ ঠিক আছে হ'ব ভাল কৰিলা ফোন কৰি।
এ তাকেহে এ কৰো কৰো বুলি ভাবি থাকো নিমিলেই ফোন কৰিবলে।
অ অ ঠিক আছে হ'ব বাৰু দিয়া।